হয়।
নমস্কাৰ, অহ। খবৰ ঠিকে আছে নে আপোনাৰ?
হয় আছোঁ, বৰ্তমান ভগৱানৰ কৃপাত মই ভালে ভালে আছোঁ।
আচ্ছা, ঠিক আছে, অ', এতিয়াতো বহুত অ', ৰাতি হ'ল অ'। উম, ভাত চাত খাৱা হ'ল ন' আপোনাৰ?
হ'ল, হ'ল, হ'ল।
উম, কি আঞ্জাই দি খালি আপনি?
মই অ', দালি, আঞ্জা আৰু চয়াবিন আৰু আলুভাজা।
আচ্ছা, এ আপোনালোকৰ যিখিনি ঘৰৰ মানুহকেইটা আ, শুই দিলে নেকি?
হয়, হয়, হয়, চবে বৰ্তমান অ', টোপনি মাৰিলে।
আতছা এতিয়া মই আপোনালোকৰ কেইটামান মানে বিষয় বিষয়ত ওপৰত মানে এ আলোচনা কৰিম বুলি এ কল কৰিলোঁ। আপুনি টাইম দিব পাৰিব না।
নিশ্চয় দিব পাৰিম আপুনি কওক।
যিটো মানে আজিকালিৰ যুগত মানে চ'ব জেগাতে মানে আহ চ'ব জাগাতে মানে স্কুল কলেজ আহ চব জাগাতে লাগে। আহ তেনেহ'লে আপোনাৰ যিটো অঞ্চলত। আপোনাৰ যিটো জোগাত। এ ওচৰত স্কুল বা কলেজ। এ আছে ন নাই।
আহ হয়। আমাৰ অঞ্চলত এতিয়া বৰ্তমান যিখিনি আহ লাগে, বা আমাৰ গাঁৱৰ যিটো, আহ এল পি স্কুল বুলি আমি ক'ব পাৰো। ত আগৰ পৰাই আছে। আৰু এতিয়াত লকি ভালে ভালে আছে।
হয়।
হয়, হয়। এতিয়া আমাৰ অঞ্চলত বা আমাৰ গোটেই অঞ্চলত এতিয়া। যিখিনি আহ যে স্কুল লাগে, সেইখিনি আমাৰ এতিয়া লগাগাখিনি বৰ্তমান বাৰু নাই। কিন্তু আমাৰ সেই গাঁৱৰ সিটো এল পি স্কুলটো আছে। বাট, আহ কিন্তু, আমাৰ আহ কিছু ঠাইত বা কিছু অঞ্চলত এতিয়াল লৈকি মানে স্কুল এনেকুৱা মই গঠন কৰা দেখা পোৱা নাই, আৰু
হয়।
মানে তাৰ ফলত। আমি এইটোয়ে দেখা পাইছো যে। কিছুমান যে যি স্কুল আছিলে সেইটো এতিয়া। বন্ধয়ে হৈ গ'ল আৰু হয়।
এতিয়া মই এটা প্ৰশ্ন সুধো যে। আপোনাৰ অঞ্চলতো চাগে হাইস্কুল আছে।
হাইস্কুল
অ, অ, হাই স্কুল ক'ব লাগিলে আপোনাৰ যিটো মানে ক্লাছ নাইন ন ট্ৰেন। আহ আহ। নাইন টেন হ'লে তাতে আপোনাৰ যিটো। অঞ্চলত থকা যিটো হাইস্কুল হাই্ যিখিনি ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিক যিটো পৰীক্ষাত।
হয়, হয়। নিশ্চয়,
ৰিজাল্ট কৰে, এ সেইটো মানে যিটো ফলাফল কিদৰে হয় বছৰি।
উ এতিয়া আপোনাক মই। অ ক'ব বিচাৰো। বিচাৰো বা জনাব বিচাৰো যে আমাৰ যিখন। হাইস্কুল আছে। এ যাৰ আমাৰ মহাবিদ্যালয় বুলি কওঁ আমি। এই আমাৰ অ। যিটো অঞ্চলৰ কাষত আছে বা আমাৰ গাঁৱৰ যিটো কাষত সেই মহাবিদ্যালয় বা হাইস্কুলটো আছে তাৰ যা মেট্ৰিক মেট্ৰিক পৰীক্ষাৰ যা ফলাফল এইটো বৰ্তমানত লেকি ঠিকেই আছে বহুত ভাল। ৰিজাল্ট এটা হয় চৰকাৰী স্কুল হিচাপে। বহুত ভাল এটা ৰিজাল্টো পায় আৰু ইয়াতে। কিন্তু। আমি এতিয়া দেখিব পাওঁ যে অ আগত মানে যিখিনি কম্পিটিচন আছিলে ছাত্ৰ ছাত্ৰীৰ মাজত। সেই কম্পিটিচন টো মানে এতিয়া অলপমান কম হৈ গৈছে আৰু।
হয়।
হয় হয় এতিয়া মানে
বহুতখিনি যিখিনি ৰিজাল্ট অ ফলাফল ভাল লাগে সেইখিনি মানে অলপ অলপ কম হৈ যাই আছে।
আতছা।
সেইটোৰ বিষয়ত মই ক'ব খোজো যে অ আমাৰ যি শিক্ষক এই শিক্ষক বিলাকো অলপ মান নজৰ দিব লাগিব আৰু চকু দিব লাগিব। কাৰণ যদি আমাৰ শিক্ষক বিলাক যদি অ অলপমান নজৰ বা আমাৰ যিটো চেষ্টা সেইটো যদি এৰি দিয়ে তেতিয়া আমাৰ ছাত্ৰ ছাত্ৰীও অ ফলাফলটো বেয়া হৈ যাব আৰু।
হয়। অ এইখিনিতে মই কব বিচাৰিছো। আজিকালি মানে চব ষ্টুডেণ্টে বা সব ছাত্ৰ ছাত্ৰীয়ে অ চব জাগাতে মানে খুব ধুনীয়া ধুনীয়া বা ফলাফল যিটো মেট্ৰিক বা হায়াৰ চেকেণ্ডাৰী বা ডিগ্ৰী
হয়
কোনো অ পৰীক্ষাত মানে ফলাফলটো বহুত ভাল কৰে আ যেনেদৰে এ ছিক্সটি পাৰ্চেণ্ট ছেভেণ্টি পাৰ্চেট এইটি পাৰ্চেণ্ট নাইনটি পাৰ্চেণ্ট এ ঠিক তেনেকুৱা লৈ কেনে পাছ কৰে আ সেইটোৰ দৰে আ আপোনাৰ যিটো অঞ্চলত থাকা যিটো হাইস্কুল বা কলেজ এ সেইবিলাকত ৰিজাল্টো কেনে হয় এ যিটো ফলাফল
হয় হয় অ মই আপোনাক জনাব বিচাৰো যে অ যোৱা আমাৰ
আজিৰ প্ৰায় ধৰি লওক অ পাঁচ বছৰ আগত
হয়,
যে আমাৰ মেট্ৰিক ৰিজাল্ট আছিলে। সেই আমাৰ অঞ্চলৰ যিটো হাইস্কুল আছিলে
হয়,
তাতে আমাৰ যোৱা পাঁচ বছৰ আগত মানে বহুত ভাল আছিলে আহ ষ্টাৰ পাৱা আছিলে। আৰু ডিষ্টিংচন পোৱা আছিলে হয়। কম্পিটিচন টো বহুত ভাল আছিলে ছাত্ৰ, ছাত্ৰীৰ যিটো মাজত হয় বহুত ভাল- ভাল এনেকুৱা ৰিজাল্টো আমি পোৱা আছিলো। এতিয়া কিন্তু দেখিব পাও অলপ - অলপ আমাৰ কি হয় অলপ অলপ কম হৈ যাই আছে ৰিজাল্টৰ যিটো পৰ্চেন্ত তেজ চাই হওক বা আমাৰ যিটো সেই পাচ হোৱা সেইখিনি অলপ কম হৈ যাই আছে আৰু তথাপিও চৰকাৰী হাইস্কুল হিচাপে মই যিখিনি মে ফলাফল হল বা ৰিজাল্ট হব লাগে সেইখিন তেটিয়াক লেকি আছে বুলি মই ক'ব পাৰিম। হয় আপোনাৰ অঞ্চলৰ
হয়,
আপোনাৰ গ অঞ্চলতো সেনেকুৱা এটা হাইস্কুল বা স্কুল বিলাক আহ ৰিজালট ফলাফল মেট্ৰিকৰ কেনেদৰে হয় আপুনি জনাব পাৰিবনে?
অ, ঠিক আছে মই পাৰিম যি খিনি মানে আমাৰ অঞ্চলত যিখিনি মানে হাইস্কুল কলেজ বা যিকোনো হাইস্কুল মানে মহাবিদ্যালয় যিখিনি স্কুল কলেজ আছে আমাৰ অঞ্চলত মই দেখা পাই আছো আপুনি কোৱা মতে পাচ বছৰ আগৰ পৰা বা, ছয় বছৰ সাত বছৰ শৈ বছৰ আগৰ পৰা মই দেখা পাই আছো নজ লৈ আছো আহ মৰ চকুৰ আগতে মানে চব ষ্টুডেণ্টে চব ছাত্ৰ ছাত্ৰ্ৰীয়ে নিজৰ যিটো মেট্ৰিক পৰীক্ষা বা হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা বা ডিগ্ৰী যিটো বি এ বা বি এ চি বা বি কম যিকোনো মানে আহ পৰীক্ষাত নিজৰ ফলাফল যিটো ভাল কৰাটো মই দেখা পাই আছো। যে মেট্ৰিকত আহ বহুতে মানে চিকস্বতী পাৰ্চেণ্ট কম্পুলসৰী সেৱেণ্টি পাৰ্চেণ্ট, নাইণ্টি পাৰ্চেণ্ট নাইনটিৰ ওপৰতো আছে বহুত। আৰু যিটো মানে হায়াৰ ছেকেণ্ডাৰৰি যিটো ফলাফল তাতেও মানে অ, বহুত মানে ছাত্ৰ, ছাত্ৰী নিজৰ কষ্ট কৰাতে মানে নিজৰ যিখিনি ফলাফল নিজৰ যিখিনি খম্মন নিজৰ সন্মানটো বহুত ওপৰলৈ লৈ যাব পাৰিছে, আহ নিজৰ যিখিনি লগা যিখিনি ফলাফল পাৰ্চন্টজ সেইখিনি বহুত ভাল অ, ভাল কৰি কিনে ওলাই যায় আছে নাইনটি পাৰ্চেন্ত এইতী পাৰ্চেণ্ট চেভেণ্টি পাৰ্চেণ্ট সেইদৰে লৈ যাই আছে সেইবিলাকৰ বিষয়ত মই এইটো ক'ব পাৰিম যে আৰু ক'ব খোজো যিটো মানে আমাৰ অঞ্চলত থাকা যিটো কলেজ স্কুল - কলেজ স্কুলত যিখিনি মানে দায়িত্ব আছে। চাৰ্চ শিক্ষক বিলাকৰ শিক্ষক বিলাকে চাগে বহুত ভাল। এ ইয়াৰ কাৰণে ইয়াৰ কাৰণে সেইদৰে যিটো ফলাফলটো কৰিব পাৰিছে। সেইটো মই কব বিচাৰিছো আহ অ ইয়াৰ কাৰণে ফলাফলটো ভাল হৈ যাই আছে এইটো মই ক'ব ক'ব লাগি ক'ব লাগিব আহ আমাৰ যিটো অ স্কুল কলেজৰ ফলাফল সেইদৰে ভাল হৈ যাই আছে এতিয়াও আছে বহুত ভাল হৈ আছে যোৱা বছৰটো বা চব বছৰতে মানে ভাল হয় আৰু যিজনক আহ আমাৰ টো আজিৰ আলোচনা কৰা যিটো টাইম এইটো শেষ হৈ আহিছে এতিয়া আজি বহুত ৰাতি হ'ল আপনাৰ লগত কথা পাতি কেনে বহুত ভাল লাগিল আহ জানিবলগীয়া কিছুমান কথা আহ জানিলো বুজিলোঁ এতিয়া পাছতো যাতে আপোনালোকত সেইদৰে মানে মই আলোচনা কৰিব পাৰিম বুলি আশা ৰাখিছোঁ ধন্যবাদ থাকে অ নমস্কাৰ থাকিম
বহুত বহুত শুভেচ্ছা জনালোঁ আৰু শুভৰাত্ৰি
অ' ঠিক আছে
ধন্যবাদ